অ' শুনিছোঁ, কি কৰি আছা?
এ আছো ৰবা বহি তোমাৰ, কালি কি ঘৰৰ ওচৰতে ৰাতি কিবা পাতি আছিলে। এতিয়া মানে তাকে এয়া তোমাৰ পুৰা গান লগাই আছে ডেগত। একদম পুৰা জুবিনদাৰ গান। তাকে শুনি শুনি বহি আছো আৰু।
উম উম
বেয়াই লাগি যায়। উম, শুনিলে মানে বেয়া লাগি যায়। এতিয়াও মানে তেনেকুৱা নালাগে যে এই মানুহজন যে নাই।
অ' সেই কথাটো যেতিয়া ভাবা যায় একদম চকু পানি ওলাই যায়।
এতিয়াও ফিল নহয় জানানে যে মানুহজন নাই বুলি! আছে যেনেই লাগে। নাপালে আৰু এইবিলাক চব নিচা ফেক। ইমান সহজ নহয় আৰু এইবিলাক
অ', সেয়ে আমাৰ আমিও ধৰি লোৱা আগৰ পৰাই জুবিন দাৰ গান শুনি থা আজিকালি ধৰি লোৱা আজিকালি মানে এনেকুৱা চবৰে আমাৰ বুলি নহয় চাগে চবৰে হৈছে মানে জুবিন দা গান শুনিলে আমি যেনেকে নাম চাম শুনিলে ভগৱানৰ নাম চাম শুনিলে এইবিলাক শুনিলে যেনে ফিল হয় এতিয়া জুবিন দাৰ গোন শুনিলে তেনেকুৱা। এনেকুৱা লাগে ক'ৰবাত ওলাই গ'লে জুবিন দাৰ গান এটা শুনি গ'লে দিনটো ভাল হ'ব নেকি এনেকুৱা নিচিনা
মইতো এতিয়া বুলি নহয় হা। মই একদম আগতে বুলিও নহয় আগতে মইও। হিন্দী গান শুনিছিলো, ইংলিছ গান শুনিছিলো, চব গান শুনিছিলো কিন্তু জুমিন দাৰ থাককাৰ থাকোতেই তেতিয়া আছেই। তেতিয়াতো বেমাৰো হোৱা নাই একো হোৱা নাই বাট ষ্টিল তেতিয়াৰ পৰাই মানে অকনমান যেতিয়া বুজা হৈছো তেতিয়াৰ পৰাই মানে মোৰ কি এনেকুৱা মানে মই যেতিয়া গাড়ীত যাও কৰবাত ঘুৰিবলে। বা যেতিয়া মই ঘৰলৈ আহো হোষ্টেলৰ পৰা। হয়ইতো তেতিয়া স্কুলত পঢ়ি আছিলো ন যেতিয়া মই ঘৰলৈ আহো হোষ্টেলৰ পৰা। বা যেতিয়া মই ঘৰত আহি পেলাই দে। তাহতৰ লগত গাড়ীত কৰবাত ফুৰিবলৈ যাওঁ তেতিয়া মই এটাই কওঁ যে অকল জুবিন।
অ সেই আমিও জ আমিও সেনেকে জুবিন নদাৰ গানে শুই যাও মানে কি জাননা তেতিয়া এলাহ নালাগে মানে গানটো শুনি থাকিলেও।
উম আৰু হেডফোনডাল তোমাক কাণত লগাই লওঁ। এ নেম জুবিন আৰু মানে আৰু যেতিয়া হোষ্টেলত আছিলো ৰাতি যেতিয়া মানে তোমাৰ অকলে থাকো ন টোপনি চোপনি নাযায় কাৰণ কিমান আৰু লগৰ বিলাকে এনে টাইম লগত সেই বছৰ বোৰত একম নিজৰ নিজৰ এটা পাৰ্চনেল হে। মানে হেৰি লাইফ আছে। ত তেতিয়া মই কি কৰিছিলো যিহে স্পিচিয়েলি যেতিয়া মানে তোমাৰ নেট নাইকিয়া হৈ যায় কাৰণ মোবাইলটোতো তোমাৰ তেতিয়াটো আৰু আনলিমিটেডটো নাছিলে এতিয়া নিচিনা।
আহ।
এক জি বি নেট পাও বা এক জি বি নেট পাও দিনটোত শেষ হৈ যায় আৰু কেতিয়াবা এনেকুৱা হয় যে তোমাৰ ভৰাবৰ কাৰণেও পইচা নাথাকে।
উম।
তাৰপিছত তেতিয়া মানে মই কি কৰিছিলো মোৰ পুৰণা ফোনটোত মানে একদম তোমাৰ। জুবিনৰ গান পুৰা ডাউনলোড দি থোৱা আছে মে বি। এতিয়াও আছে ন এতিয়াও আছে চাগে। কাৰণ ফোনতটো এতিয়া মোৰ লগত নাই, কিন্তু ফোনতটো এতিয়াও আছে গতিকে এতিয়াও আছে চাগে সেই গান খিনি। মানে মই ইমান ভাল পাইছিলো।
অ এ চবেই ভাল পায় জুবিনৰ গান চবৰে চবেই কোনো মানুহ নাই জুবিনৰ গান বেয়া পাও বুলি কোৱা মানুহ
চব ডাউনলোডদি
আমাৰ কালি অ আমাৰ কালি কলেজত ফেয়াৰৱেল আছিলে তাত গ'লো তাৰপিছতে মানে ষ্টুডেন্ট খিনি অহা নাই যে কলেজতে সেই গান চান শুনিব পাৰে মানে কিবা তাতে মানে কলেজৰ কামত লাগা আৰু কি মই সেইটো নাজানো তাতে মানে গান চান শুনিব পাৰে আমি নো কৰিম আৰু আ সেই এক্জাম বিলাকো হৈ গ'ল মানে চিক্স চেমৰ এক্সম হৈ আছে সেই এক্সাম খিনি হৈ যোৱা পিছত আমি ভাবিলো এতিয়া কলেজত কোনো নাই যেতিয়া ইমান কথা নাই আমি তাত তাতে মানে গোটেই আমি লগৰখিনিয়ে মিলি সেই জুবিনৰ গান লগাই বহিলৈ তাতে জুবিনৰ গানেই শুনি আছোঁ অ মান ষ্টুডেণ্টখিনি নাহা চিনিয়ৰখিনি নাহা লৈকে আমি গান শুনি আছো তাৰপিছতে তাকে মানে গানটো শুনি থাকোতে সেই চাৰহত সোমালে চাৰহত সোমাওতে গানটো আমি অফ কৰি দিবলগীয়া হ'ল অফ কৰি মানে পিকচাৰটো ওলাই আছে গানটো অফ কৰি দিছোঁ পিকচাৰটোত মানে এতিয়া হেৰি সেই জুবিনৰ ভৈনীয়েক যে জং জংকি ওলাই আছে তাকে মানে জংকি কি মুখখন চাই চাই মানে মনত পেলাইছোঁ কি ধুনীয়া আছিল দেখিব সৰুজনী ভৈনীয়েকতকৈ জংকী দেখি ধুনীয়া আছিলে--পিছে অ। এত এতিয়া তুমি চাবাচোন মানে, এই সৰুজনী ভনীয়েকৰ যে দুজনী জীয়েক। সৰুজনী জংকীৰ সৈতে অকমান একেই লাগে আৰু জংকী সৰু ফটোবিলাক, এই সৰুজনীৰ জীয়েকৰ সৈতে একেই। পাল্মি নেকি? পাল্মি বৰঠাকুৰ। তাৰপিছতে তেতিয়া মানে, ফটো খন চাই আছোঁ, জুবিনৰ কথা মনত পৰি মানে ইমান মনটো বেয়া লাগি আহে।
তাকে, এই তোমাৰ তাকে, আৰু এটা কথা কিন্তু দেই এ মানে মানুহ একচুৱেলি জীয়াই থাকোঁতে যিমান সন্মান নাপায়, মৰাৰ পিছত কিন্তু তাতকে বেছি পায় বুলি যে কয়, সেইটো এক্দম সঁচা কথা। এ, আমি চোৱা, জুবিনৰে চোৱা। মানে এনেকুৱা নহয়, যাতে উম--জীয়াই থাক বহুত সন্মান পোৱা নাছিলোঁ, বহু সন্মান পাইছিলে। কাৰণ, তেওঁ সেইটো নিজেই মানে, অৰ্জিছি ছিলে ন? কিন্তু, এতিয়া চোৱা, এতিয়া তেওঁ, মানে, ঢুকোৱাৰ পিছত কি হৈছে? তোমাৰ এতিয়া চাবা, প্ৰত্যেকখন প্ৰ'গ্ৰামত চাবা, প্ৰত্যেক মানে মেক্সিমাম মানে, তোমাৰ, তেওঁৰ গানতেই নাচে। তেওঁ গানেই গায়। আগতে তেনেকুৱা নাছিলে, আগতে তোমাৰ চাবা, একদম পুৰা হলিউড, বলিউড পুৰা একদম যোনবিলাক অকনমান মানে, তোমাৰ ৰক টাইপৰ হয়, সেনেকুৱা বিলাক চবে প্ৰিফাৰ কৰিছিলে। পা অলপ পাঞ্জাৱী ষ্টাইলৰ নহ'লে নেপালী ষ্টাইল, সেইবিলাক মানে, কিন্তু আজিকালি যদি তুমি চোৱা, মানে, চবে মানে, মানে জুবিনৰ গান বিলাক মানে, নাচে বা গায়। তে তেওঁকে মানে, এতিয়া মানে, এনেকুৱা হৈছে আমাৰ অসমত মানে, এক্সুৱেলি ক'বলৈ গ'লে তেওঁ তেওঁৱে এজন মানুহ আছিলে, যোনে মানে, তোমাৰ অসমীয়া টো মানে, ধৰি ৰাখিছিলে। বিহু হক কিবা হওঁক। বাকী তো এতিয়া নাইকিয়াই হৈছে। চ' এতিয়া তেওঁ ঢুকোৱাৰ পিছত মানে, সেইটো অলপ হ'লেও আহিছে যদি, আমাৰ জেনেৰেশ্যন টোৱে এইটোৱেই লয় গৈ থাকে, আ আকৌ যদি চেঞ্জ, নহয় মানে বেলেগ ধৰি লোৱা, বাহিৰা ধৰি লোৱা হলিউদ। বল-বলিউডটো বাৰু বাহিৰা নহয়, ভাৰতৰে হয়। বাত, আগৰ বেলেগৰ কালচাৰ ধৰিলোৱা, নিজৰ কালচাৰটোৰ বাহিৰে, হেইটো যদি আকৌ আঁকোৱালি লয়, তেতিয়া হ'লে এটা সময়ত তুমি চা বা আমাৰ অসমীয়াৰ, অস্তিত্ব নাইকিয়া হৈ যাবগৈ মানে।
উম। এতিয়া এতিয়াতো হেৰি হৈছে ন? জুবিন নাথাকা পৰা যি ইচ্ছা মানে তাকে কৰিবলৈছে গছ-গছন বিলাকো কাটিছে, গোটেই নাইকিয়া কৰি দিছে ন, জুবিন থাকা হয় আজি কাটিব নোৱাৰে।
অ, দীপৰ বিলৰ
উম, উম, গোটেই শেষ কৰি দিছে কাটি আৰু মানুহ বিলাকেও এতিয়া মানে নিজৰ স্বাৰ্থৰ কাৰণে, পাহৰিছে কিন্তু কৰিব কিছুমানে কৰিব লাগে কৰিছে। হেইয়ে, কিন্তু? এইখিনিয়ে কৰে, যিখিনি মানে কৰিব লাগিছিল। সেইখিনি নকৰি, মানে, মানুহ বিলাকে এনে মব মোবাইলতে, মোবাইলৰ যোগেদি ষ্টেটাছ দিছে, কিবা দিছে, দুখ কৰিছে তেনেকুৱা। কিন্তু ৰিয়েলত মানে কোনেও নকৰিব তেনেকুৱা। কোৱা নিচিনা আৰু।
একচুৱেলি তেওঁৰ যেনেকুৱা সাহসী আছিলে, ঘেন্তা কাকো খাতি নকৰো, বুলি কই ন, সেনেকোৱা মানহ নাইয়ে, এক আমি বেলেগক কৈ কি লাভ? আমি নিজ নিজও তেনেকুৱা নহয়। আমি নিজেও কৰবাত ভয় কৰো, যে এনেকুৱা ওলাই গলে আমাৰ লাইফত কিবা এটা মানে, হেৰি হ'ব। হ'ব নেকি? মানে ধৰি লোৱা, চেক কৰিব হব নেকি? সেইকাৰণে আমিও কৰবাত ভয় কৰো। তেনেকে চবে কৰবাত ভয় কৰে, মানে তেওঁৰ নিচিনা একচুৱেলি নাইয়েই এতিয়ালৈকে ওলোৱা আৰু তেওঁৰ নিজ স্বাৰ্থ আছিলে মানে এতিয়া যদি কোনোবা যদি যায়ো ওলাই পেলাই কিবা কাৰো তাৰ মাজত কাৰোবাৰ কিবা স্বাৰ্থ থাকিব চাবা পিছত নহয় কিবা নহয় কিবা তেওঁৰ ছাৰথ থাকিব হয় তেওঁ ফেমৰ কাৰণে গৈ আছে নহ'লে দে চামথিং কিবা এটা স্বাৰ্থ আছে কিন্তু আজিকালি কিন্তু তেও এনেকুৱা মানুহ আছিলে যে তেওঁ কোনো স্বাৰ্থই নাছিলে যি কাম কৰিছিলে তাত নিৰ স্বাৰ্থ আছিলে
উম
মই নাছিলো বেয়া লাগে মই তেওঁও সপোনত ভাবা নাছিল ছিলো যে তেওঁ ইমান সোনকালে যাবগৈ বুলি
অ
মোৰতো একদম সপোন উ মোৰ সপোন আছিলে মই মইতো মইতো ঘৰৰ পৰা বাহিৰতে থাকিলো ইমান দিনে ঘৰৰ পৰা বাহিৰত থাকোতে মই একোৱে চাব নাপালো মই যি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছৰ পৰা বাহিৰ গলো বাহিৰে গলো চাব একো এনজয়ে কৰিব নাপ লাইফত মই ভাবিছিলো মোৰ একদম এটা সপোন আছিলে যে মই যেতিয়া আহিম ঘৰলে যেতিয়া আকৌ কিবা বিহু প্ৰগ্ৰাম হব কিবা হব জতেই নহওক যিয়ে নহওক জুবিন যোন দিনাখন আহিব সেইদিনাখন মই চাব যামেই যাম
অ মই আকৌ জুবিনৰ প্ৰগ্ৰাম চাইছো দেই এটা চালোগে দেখিছো মই জুবিনক ধৰি কিন্তু ইমান মানুহৰ মাজত ইমান ওচৰত পাব নোৱাৰিলো এতিয়া নিজৰ চিনাকি মানুহ তাক থকা হয় অকমান আগে ভাগে গৈ চাব গৈ পাৰিলোঁ হয় কিন্তু নেক্সট বাৰ চাম বুলি ভাবোতে নেক্সট বাৰ মোৰ একজাম হ'ল তাৰপিছত মোৰ এক্জামো তাতে মানে মই চাব যাব নোৱাৰিলোঁ ভণ্টিয়ে নগ গ'লে মই নগ'লো যে তায়ো নগ'লে আৰু মই বেলেগৰ হেৰিয়ত পঠিয়াবও এটা ভয় কৰিলোঁ নো ইমান মানুহ আহে বেলেগৰ আশাত কি পঠিয়ামনো তাৰপিছতে আকৌ কলেজত মাতাৰ কথা আছিলে মানে কলেজত মাতা বুলিয়ে নহয় মোক আহ বহুত আশা আছিল আৰু জুবিনৰ প্ৰ'গ্ৰেম এনেক ওচৰৰ পৰা চাম ভাবা নাছিলো ন' এনে কিবা এটা ঘটনা হ'ব, আশা কৰি আছিলো জুবিনৰ প্ৰ'গ্ৰেম চাম। তাৰপিছত কলেজত গ'লো কলেজত গৈ ভাবিলো ডাঙৰকে কলেজত অনুষ্ঠান এটা পাতিব তাতনো ডা, ইমান ডাঙৰ অনুষ্ঠান এটাত জুবিনতকৈ ওপৰৰ মানুহ কোনো নাই। চ, ' গতিকে জুবিন', - জুবিনেই বেষ্ট। জুবিনকে মাতিব গম পাই আছিলো ছাৰহঁতে মানে অ', ছাৰহঁতে কোৱা নাছিল যদিও আমি মানে গম পাই আছিলো কথাবোৰ তাৰপিছতে অম', ভাবি আছিলো মনতে ভাবি আছিলো আৰু জুবিন আহিব ভালেই হ'ব আ কলেজত থৈ লোৱা চিনি পাওঁ বা নাপাওঁ কলেজৰ যিখিনি ছাত্ৰ সন্তাত সন্থাত মানে ইচ ল'ৰা ছোৱালীবিলাক আছে তাক পাৰে মানে মই ধৰি লোৱা মোৰ লগৰ কাৰবাৰ অ', কৰি হ'লেও মই জুবিনক এবাৰ লগ কৰিব পাৰিলো হয় ওচ পালো হয় নাইবা ধৰি লোৱা জি এছ জি এছ বা এয়া আৰু এজন আছে নহয় অঁ', সেনেকে মানে আমি ধৰি লওঁক অকমান কৈ পেলাই তেতিয়া জু নিজৰ কাৰণে ধৰি লো জুবিনক লগ পোৱা স্বাৰ্থত মাত দি ধৰি লোৱা এনেকে অকমান ৰিকুৱেষ্ট কৰি চালো হয় আৰু লগ পাম বুলি অ', অকমান ওচৰৰ পৰা লগ কৰাই দিবা বুলি হয় তেতিয়া লগ কৰাই দিলে হয় কিয় নিদিলে হয় মানে সেইটো আশা আছিল। তাৰপিছতে জুবিনে জুবিন গাৰ্গৰ যেতিয়া নিউজটো পালোঁ নিউজটো পোৱা পিছদিনাখন পিছদিনাখন নহয় হেৰি নহয় তেতিয়া একজাম চলি আছিল এক্জাম ম নে' হেৰি হৈ গৈছে বাতিল হৈ গৈছে। তাৰ পিছতে কেইদিনমান পিছত অ', প্ৰিন্সিপাল এনেকে আমাৰ ৰুমত আহি সোমাইছে, প্ৰিন্সিপালে তেতিয়া জুবিনৰ কথা কৈছে তাৰপিছত প্ৰ'গ্ৰামটোৰ কথাও কৈছে তেনেকে মই মাতিম বুলি ভাবি আছিলো জুবিনৰ লগত মোৰ মানে বহুত ভাল কৈছে জুবিন মোৰ ঘৰতো গৈছে। মই বহুত ভাল পা অ মানে জুবিনক কৈছে মই মাতিম বুলি ভাবি আছিলো তাৰপিছত যেতিয়া সেইসা কথা কৈছে মই ধৰিলোৱা মনতহে ভাবি আছিলো জানিলোঁ যে জুবিন আহিব কিন্তু যেতিয়া চাৰ মুখ সপা শুনিছো তেতিয়াতো অ সঁচাই তো আহিলে হয় মই কৈছোঁ নহয়, মই সেই ক্লাছ ৰুমতে কান্দি দিছো, মোৰ ইমান বেয়া লাগিছে। মানে বহুত আশা আছিল আৰু। অ', অ'।
এতিয়া মানে মোৰ, সেই উম এ, কলেজ যাবলৈ পিছত কথা পাত তিম দিয়া আকৌ। অ', হ'ব দিয়া।